হেল্ল' অ' শুনিছে নে আপুনি?
অ' শুনিছোঁ।
অ, আপুনি ভালে আছে ন?
অ' আছোঁ, ভালে আছোঁ।
অ' আপোনাৰ য, অ' ভালে আছোঁ, ভালে আছোঁ। আপোনাৰ যদি সময় আছে অকমান টাইম দিব পাৰিব নেকি আপুনি?
অ' পাৰিম।
অ' মানে মই আপোনালোকৰ এতিয়া এ আমাৰ পৰি আমাৰ পৰিৱেশৰ বিষয়ে অকমান কথা পাতিব বিচাৰিছোঁ, যদি আপোনাৰ সময় আছে।
হয়, হয়, হয়।
অ' অ' আপুনিতো জানে আমাৰ অ মানে চাৰাউণ্ডিং, যোনখি আহ যেনেকুৱা পৰিৱেশ হয় আহ পৰিৱেশ মানে সলনি হৈ আহি আছে, সেয়াৰ বিষয়ে অকমান কথা পাতিম বুলি ভাবিছোঁ চ' আপুনি যদি সময় দিয়ে তেনেহ'লে, সেইটোৰ বিষয়ে আমি আগুৱাই যাব পাৰিম।
অ' হ'ব।
অ' আহ আপোনাৰ মতে আজি আহ এতিয়াৰ মানে আজিকালিৰ যিটো পৰি পৰিৱেশ আছে আমাৰ আ চাৰডিং, সেই পৰিৱেশটো অ' কেনেকুৱা হৈছে অকনমান ক'ব পাৰিব নেকি আপুনি
অ' পৰিৱেশটো আজিকালি আগত চাই বহুত বেয়া।
আগতে, আগতে যেনেকুৱা আ ইমান আ জেগাবিলাক পলুটেড নাছিল।
উম, উম, উম।
অ' এতিয়াতো বহুত জেগা পলুটেড হৈছে। যেনেকুৱা বহুত জেগাত কল-কাৰখানা এনেকুৱা বা ফেক্টৰি ইণ্ডাষ্ট্ৰিছ বহুত তাৰে তাৰ পৰা বহুত মানে
উ
অ'
হয়, হয়।
পলোচন হৈ আছে মানে এয়াৰবিলাক।
হয়, হয়।
কাৰণে
হয়, হয়, অ' হয়, আপুনি অ' আপুনি ঠিক কথাকে কৈছে যে আমি যদি আমাৰ অ' চাৰাউণ্ডিং চাওঁ আমাৰ বাৰ আশে পাশে চাওঁ যেনেহ'লে বহুত- পলিউচন দেখা পাওঁ যেনেকুৱা হাৱা আমাৰ হাৱাতো বহুত পলিউশন হোৱা দেখা পাওঁ।
হয়ঁ।
আমি সেইকাৰণে আমাৰ কিছুমান কিছুমান মানুহৰ মানে- চাব গ'লে সেই আহ- উশাহ লোৱাৰো প্ৰব্লেম যেনেকে ধৰি লওঁক আপুনি আহ- প্ৰায় ভাগৰে আপুনি দেখা পাব যে মানুহবিলাকৰ উশাহ লোৱাৰ প্ৰব্লেম হৈ আছে। আৰু ইফালে খান পানৰ ফালেও চালে- বা চাব গ'লে আমি যেনেকুৱা ধৰি লওঁক আপুনি খোৱা লোৱাৰ মেডিচিন- মেডিচিন ইউজ কৰা যেনে ধৰি লওঁক আম আ- কিছুমান খোৱা লোৱাৰ যেনেকুৱা খাদ্য যেনেকুৱা চব্জি- বিলাকে হওঁক সেইবিলাক। এ উগাওতে বা সেইবিলাক আহ কিবা- অৰ্গেনিক অৰ্গেনিকটো আ থৈ পেলাই সেই মেডিচিন দি পেলাই- ফাৰ্টিলাইজাৰ দি পেলাই সেইবিলাকক- আহ মানে খেতি কৰা তাৰ তাৰ পৰা আমাৰ আমাৰ কিবা গিলা খাৱ লাৱা বিলাক বহুত। পলিউচন হৈছে আৰু লগতে যেনেকুৱা ধৰি লওঁক আমাৰ এনভাইৰমেণ্ট যেনেকুৱা আমাৰ- পৰিস্থিতি বাতাবৰণ সাইটো চালে মানে বহুত পৰিস্থিতি আহ- মানে সলনি হৈ আহিছে আগৰ পৰা চ' আপোনাৰ মতে যদি মই- জানিব বিচাৰিছোঁ আপাৰ আপোনাৰ মতে যে আমাৰ পলিচন আমাৰ- আ ছাৰাউণ্ডিংটো বা আমাৰ পৰিৱেশ- আহ বেয়া হোৱাৰ বা পলিউচন হোৱাৰ কিছুমান- অঁ কাৰণতটো ক'ব পাৰিব নেকি আপুনি?
হয়ঁ!
মানুহে লোকক পচাই দিলে।
অঁ এতিয়াতো- বহুত আগৰ চাই ইণ্ডাষ্ট্ৰি বাঢ়ি গৈছে।
হঁয় হয়ঁ হঁয় হয়ঁ! উমঁ উমঁ হয়।
পলিথিন এইগিলাক বহুত বাঢ়ি গৈছে এইকাৰণ এইটো। মানে মাটিৰ লগত মিক্স হৈ নাযায় এইটো পচি নাযায়।
হয়ঁ হয়ঁ।
আৰু- যেতিয়া বহুত বিল্ডিং - তো বহুত মানে টাউনবিলাকত- মানে বহুত লেতেৰা লেতেৰা বস্তুগিলাক ফেলাই দিয়ে মানে- এটা জেগাত নেফেলাই ড্ৰেইনত পেলাই কিবা পেলায় তাৰ পৰা বহুত মানে- পৰিৱেশগিলা বহুত বেয়া হৈছে সেইটোৱে আৰু।
উমঁ হঁয় হয়ঁ অঁ হয় আপুনি ঠিক- কথা কৈছে যে আমি যদি চাব যাওঁ যেনেকুৱা ধৰি লওঁক আহ- নালগাও বস্তু যেনেকে ধৰি লওঁক আপুনি ক'লে যে টাউন বিলাকত মানে পপুলেচন বেছি হয় যেনে- টাউনত বহুত ঠাইৰ পৰা মানুহ আহি পেলাই আ- কামৰ বিষয়ে হওঁক বা স্কুল কলেজ ভাল এটা পৰিস্থিতি বা ফেচিলিটি কাৰণে মানুহ বিলাক- টাউনত ৰ'ব থাকিব আহে সিহঁতে আমি চাব গ'লে বহুত মানুহৰ বহুত- ধাৰণা থাকে। চ' চবৰ মানুহৰ ধাৰণা দি চবৰ মানুহে মানে কিবা নহয় আহ। নিমিলে চ' বেছিভাগৰে মানে নালাগা বস্তু বিলাকক মানে যায়। তাইৰ মানে ধৰি লওক বাহিৰত পেলাই দিয়া তাৰ বা তাৰ কাৰণে আমাৰ এনভাইৰমেন্টটো যেনেকুৱা ধৰি লওক আপুনি কলে মাটি মাটিত পেলাই দিয়ে সেইটো পচিব নোৱাৰে। তাতে মানে আহ এনেকেয়ে থাকে সেইটো বহুত বছৰত হয় সেইটো। এনকে থাকে সেয়ে আৰু বেছি সেইটো হয়। কাৰণে আমাৰ মাটিটো পলোচন হৈ যায়, আৰু আপুনি ক'লে যে নালাগা বস্তু বিলাক পেলাই দিয়ে সেইটো মানে য'তে ত'তে পেলাই দিয়া মানে কি আমাৰ পানী থাকে নদৰত ওচৰত নদী থাকে। তেওঁ পেলাই দিয়ে চ', সেইয়াৰ বিষয়ে পানীটোওঁ পলিউচন হৈ যায় আৰু যদি আমি চাব যাওঁ সেই নালাগা বস্তুবিলাক এক ঠাইত অহ' মানে জমা ন কৰি পেলাই যাতে- তাতে পেলাই দিয়ে। পচিব নোৱাৰে, সেইবিলাক বস্তু মানে এ আৰু মানে বতাহ টোও আমাৰ পলুচন কৰি দিয়ে চ' সেইবিলাকেদি আমি বহুত মানে পলুচন হোৱাটো দেখা পাওঁ আৰু লগতে চাব গ'লে কাৰ আহ কাৰ- কাৰ খাবা বাই। ইণ্ডাষ্ট্ৰ্ৰী বিলাকে বহুত, বাঢ়িছে আমাৰ তাতে, আমাৰ এ চাৰনডিঙত। চ' সেইবিলাকৰ মানে যদি চাব গ'লে সেইবিলাকৰ ধোৱাঁ যোনবিলাক, বেয়া ধোৱাঁ স্ম'ক সেইবিলাক যদি ওলাই পেলাই আমৰ আহ এনভাইৰমেন্টত বা পৰিৱেশত যদি মিক্স হৈ যায় সেইবিলাকত বহুত বেক্টেৰিয়া থাকে ন' সেইবিলাক মানে আহ' কিবা কৰে অহ- হাৰ্মছ কৰে আৰু লগতে চাব গ'লে আমি আহ যেনেকুৱা আহ, কেমিকেল ৰাছায় কেমিকেল কিবা ফাৰ্টিলাইজাৰ ইউজ কৰা খেতি -খেতি কৰোঁতে সেইবিলাক সিবিলাকক যদি পানী হয় বা বৰষুন হয়, সেইবিলাকে ধুই পেলাই নদী বা এইফালে আহ, বহুত জাগাত মানে স্প্ৰেড হৈ যায়। ত' সেইবিলাক দিওঁ আমাৰ ছাৰাউণ্ডিংটো আহ, পপুলেশ্যন আহ পলুউশ্যন হ'ব পাৰে আৰু লগতে আমি ধৰিব পাৰোঁ এতিয়া। মষ্ট প্ৰব্লি আমি ধৰিব পাৰোঁ যে ধৰি লওঁক আপুনি গাড়ী মটৰ গাড়ী বিলাকৰ বেছিকে ইউজ হোৱা। আহ, সেইবিলাকৰ মানে যোনবিলাকৰ মানে বেয়া ধোৱাঁবিলাক ওলাই সেইবিলাক আমাৰ আপু পলূউশ্যনতো আমাৰ এনভাইৰমেন্টতো বা পৰিৱেশ টো, বহুত হাৰ্মচ কৰে বহুত বেয়া ইফেক্ পেলাই চ'-
হয়।
উম' উম' আপুনি আৰু কিবা ক'ব বিচাৰিছে নেকি?
অ'হ। এইবিলাক গাড়ী - মটৰ বহুত আ -আগত চাই বহুত বাঢ়ি গৈছে। সেইকাৰণে বহুত তাৰ পৰা ধোঁৱা ওলায়। সেইটো মানে বহুত পুল ‌ পদূশ্যন কৰিছে আৰু আমাৰ এনভাৰমেণ্টো।
হয়, হয়, হয়।
আৰু মেইন কথা এইটোৱে। আৰু আৰ এতিয়া গছ-গছনি বহুত কমি গৈছে।
অ'।
মানে টাউনবিলাকত আহ টাউন ঘৰ বনাবৰ কাৰণে কিবা এ টা প্ৰজেক্ট আহিলে মাত্ৰ গছ কাত
হয় হয় হয় অ সেইটো মুখ্য কাৰণ হয় এইটো হুম হুম হু হু আপোনাৰ আপোনাৰ মতে মই জানিব বিচাৰছো যে আপোনাৰ মতে আমাৰ এনভাইৰমেন্টটো প আ প পলিউশ্যন হোৱাৰ আ যি মূখ্য কাৰণ বা মেইন ৰিজনটো আপুনি কি বুলি ভাবে?
আহ এইটোৱে মেইন ৰিজন গিলা তো মেইনলি গছ-গছনি কমি যাৱা
এইটো আ যাৰ পৰা মানে গছ-গছনিৰ পৰা আমি অক্সি লং না আৰু আমি যোনটো অ কাৰ্বন-ডাই-অক্সাইড এৰি দিওঁ সেইবিলাক কাৰ্বন- ডাই-অক্সাইড গছ গছনি গিলা মানে এবজৰ্ব কৰি লয় এইবিলা এ এক্সচেঞ্জ মানে এক্সচেঞ্জৰ প্ৰব্লেমটো কমি গৈছে মানে
হয় হয় হয় মই ভাবো ময়া ময়া ময়া আপোনা লগত মোৰ থিংকিং বা মোৰ ভাৱনাটো ধাৰণাটো আপোনাৰ লগত আ বাতিব বিচাৰে বা হয় শ্বেয়াৰ কৰিব বিচাৰিছো যে মোৰ মতে য মোৰ মতে যে মোৰ আ আমাৰ এনভাইৰমেণ্ট বা আমাৰ ছাৰাউণ্ডিং যিটো অপ পলিউশ্যন হৈছে সেয়াৰ মুখ্য কাৰণ বা মেইন ৰিজনটো মই ভাবো যে আমাৰ জনসংখ্যা বঢ়া বা পপুলেশ্যন ইনক্ৰিজ যে ধৰি লক আপুনি পপুলেশ্যন ইনক্ৰিজ হোৱাৰ কাৰণে গাড়ী ম তৰ বেছিকে চলোৱা বাই আ বাহা গাড়ী মটৰৰ বেছি হৈছে আৰু পপুলেশ্যন বেছি কিহৰ কাৰণে আমাৰ থকা জেগা বিলাকো বহুত কম হৈছে ইয়াৰ কাৰণে গছ-গছনী বিলাক কাটিব লগা হৈছে পপুলেশ্যন বেছি হোৱাৰ কাৰণে কামৰ আকাল হৈছে ইয়াৰ মই ভাবো যে মেইন ৰিজন হৈছে আমাৰ পপুলেশ্যন বঢ়া চ' আপোনাৰ মতে আমি পপুলেশ্যনটো কন্ট্ৰল কৰিব পাৰি-পাৰো নেকি সেইয়াৰ বিষয়ে দুটামান আ বা কিবা টিপছ দিব পাৰিব নেকি আপুনি?
অ' পাৰো পপুলেশ্যন কণ্ট্ৰলটোটো সহজ কথা নহয়।
হয় হয়।
হয় মানে পপুলেশ্যন কণ্ট্ৰল কৰিবৰ কাৰণে আজিকালি গভমেণ্টে বহুত ইনিচিয়েভ লৈ লৈ আছে।
মানে এটা ঘৰত মানে আ দুটা সন্তান জন্ম দিব দি আছে এ তাৰপিছত বহুত মানুহে এইগিলা কথা নামানে অ'।
অ' কিন্তু আমি যদি সেইটো প্ৰেক্টিকেলি চাব যাওঁ ন প্ৰেক্টিকেলি চাব যাওঁ তেতিয়া সেইটো আমি বিচাৰ সেইটো আমি নেদেখোঁ যে চৰকাৰে যিটো নিয়ম বান্ধি দিছে আমাক এ এজন এটা ঘৰত এটা বা দুটা সেইটো মানে অ' ল'ৰা বা ছোৱালী জন্ম দিয়া সেই টো মানে আমি এপ্লাই কৰাটো যোনটো ব্যৱহাৰ কৰাটো দেখা নাপাওঁ কিন্তু প্ৰায় ভাগতে যদি চাব ব যাওঁ আমি মানে আজিকালি অ বহুতে তিনটা, চাৰিটা কৰি এনেকুৱা আজিও এনেকুৱা আছে য'ত মানে চৰকাৰৰ বান দি দিয়া নিয়ম বোৰক মনে মানিব নোখোজে। চ' মই ভাবো সেইটো এটা মা মানে কিবা এটা চৰকাৰী সেৱাৰ ওপৰত মানে স্ত্ৰিত যদি আহ পদক্ষেপ লয় সেইটো ভাল হ'ব যেন মই ভাবো আৰু।
হয়-হয়।
অঁ! আৰু লগতে মই সেইটো বিচাৰোঁ। উম-উম! আৰু মই জানিব বিচাৰো যে আপোনালোকৰ আহ যোনটো প আহ পলিউচন হৈ আছে সেইটো কন্ট্ৰল কৰিবলৈ আপোনাৰ আপোনাৰ পৰা কিবা আহ জান জানিব বিচাৰিম আহ পাৰিম নেকি? পপুলেশ্বন কন আহ পলোশ্বন কণ্ট্ৰল। বিষয়ে।
অঁ! মানে আমাৰ এতিয়া সময়টো হৈ আছিল।
অ! আজ যিয়ে হওক আপোনালোকৰ যি পলুশ্বন আমাৰ সেইটো-সেইটোৰ বিষয়ে আমি অ! পলোচন হোৱা পৰিবেশৰ বিষয়ে আমি যদি কথা পাত পাতি ভাল লাগিল আপোনাৰ লগত থেংক ইউ।
অ! থেংক ইউ।